অ
উম ফিক কৰি আছ
মই এনেই আগফালে বহি আছো তই।
মোৰ এতি একফালে বহি আছেো চেণ্ন্তাৰ ফালে যোৱা নাই নাই বোলে
নহাজোৱাযোৱা দাম হে হাত পইচাত ভ লে এই গৰুছয়জনি।
আহ
ত
মই একেই ভৰিহাত ধুই পেলাই বহি আছো চেচণ্টাৰফালে যাবি নেকি কাৰণে ফোনটো মাৰিলো
ভাত পানী খালি নে
ভাতটো মৰ্ণিঙে খোৱা
উম
ত খাল নাই
ভাত না খোৱা ৰাতিপুৱা খালো অ অ দুপৰীয়া খাইছো ৰাতিপুৱা মে ৰাতিপুৱা নাখালো তাৰপিছ আজি খানা আছিলে খানা খালো সেই তেনেকি এনেই লগৰখিনি লগৰ মানে বিন তাহতৰ লগত খোৱা খানা
অ কিে খালি গাহৰি নে ব্ৰইলাৰ নে খাচি
নৰি
উম
মানে ফুটবলে যোৱা কথা আছিলে ন অফালে ফুৰিবলৈ যোৱা কথা আছিলে নহয়
তাকে হেৰি ফালে যাম নেকি অৰুণাচল ফালে যোৱা কথা আছিলে
উম অৰুণচলত আজি হেৰি হৈ আছে ন এইবোৰ গৰা খহনে কিবা কিবি গৈ আছে
তাকে নিউজটো পাইছো তাকে উম তাকে নিউজটো পাইছিলো
মানহ তাকে মানুহ বিিলাকে হেৰি কৰ কাৰণেই তেনেকুৱা অৱস্থা হ'ব লে
উম
গছ গছ কাটাইছেম দিিছে
সেইটো সেই আৰু মানহ মানে তাত মানে অ বহুতো হেৰি ন তাত এ নদী চাৰী বোৰ ধেৰ ন
উ য মানে বেছি পাহাৰে থাকে পাহাৰ বিলাক হৈ বোৰ আছে গছ গছনি কাটি দিয়া ফলত পাহাৰ চাহা হৈ গ আছে
উম সে আমি সে জানোে খান পুৰা িপি ফগলেনেকে ভা চা খান্ি আছে এইবোৰ
গছ গছনি কাটি দিয়া আছ পাহাৰবোৰ মাটিবোৰ কোমল হৈ গৈছে ন বৰষুণ দিয়াৰ পিছত
উম প সেইটোয়ে পইচা লোভত পুৰা কাটিছে গছ এতিয়া পাইছেতো
উম এতিয়া অৰুণাচলত যাব চাবলৈ যোৱা ৰাস্তাবোৰ হেইবোৰ সেইবোৰো পুৰা বল্গ হৈ গৈছে
উম তাকে যোৱা কথা আছিলে সেইফালে ফুৰিবলৈ জানো এতিয়া কি হয় খবৰ লৈ পেলাই যাব লাগিব
আহ
সেইফালে যোৱা কথা আছিলে বোলো ফুৰিবলৈ এতিয়া খবৰ লৈ পেলাই যাব লাগিব
তাকে আমি আন আনিনি যোৱা কথা আছিলে কি হয় জানো
আহ ত তহলে যাবি কেতিয়া
য যোৱা কথাই আছিলে জুলাই মাহতে গৰম বন্ধ যে
আহ
তেতিয়া যোৱা পইচা পাতিৰো অলপ প্ৰব্লেম হৈ আছে চবৰে
সেইৰে মই কি
আিবেলাক ঘপকে দুটা ওলাই এশ তিনটান ওলাই এটা ওলাই দুটান ওলায় তেনেকে হে
অ
প্ৰত্যেকৰ হাতত প্ৰত্যেকটো সময়ত পইচা নাথাকে নহয়
উম তাকেহে।
কি হয় জানো আজিকালি অ, অকলে যাবলৈ ভয় নহয় মানহ উম, সেয় বোৰে মানুহ
সে তে অৰুণচলত অকলে যাবলৈ ভয় লাগে।
গতিমতি এনেকুৱাও কি কবি?
উ আৰু তো এতিয়া যাবলৈ ভয়ো এহে।
উম।
ৰাস্তা ঘাটৰ নায়েই অৱস্থাই নাই পানীয়ে গোটেই উৰুৱাই দিছে।
খুঁটা মানে চিমেন চাপৰিৰ দলংখন ভাঙিলে।
উ পাইছে উম পাইছিলো নিউজটো।
উম।
মোৰো এই তোমাৰ অসমৰ বাহিৰৰ বুলি ভাবি আছিলো তাৰপৰা চাইছো আমাৰ ইয়াৰে।
অ, বেছি দূৰ নহয় আমাৰ - আমাৰ দুবাঙৰ এ পানীও হেৰিও উফিলে মৰম মাথাই হেৰি হৈছে।
অ মাথাই অ ম উম শুনিছিলো। সেইবোলে
সেই মানুহবিলাকে গছ গছনি কাটি পেলাইছে যেতিয়া ফল পাবই আৰু। প্ৰকৃতিক ধ্বংস কৰিলে। প্ৰকৃতিত ধ্বংস কৰিলে- প্ৰকৃতিও ধ্বংস কৰাবই। কম্পালচৰি আৰু।
উহ।
পঢ়া শুনা কি হৈছে?
পঢ়া শুনা এতিয়া পৰীক্ষা চৰিক্ষা খতম হ'ল এতিয়া ঘৰতে আছো এতিয়া গৰম বন্ধই হব।
উম গম বন্ধ কাইলে পৰা আৰম্ভ হলেই।
অঁ সেই আমাৰ কলেজৰ পৰা বন্ধ নাই বাও।
কলেজৰ সেই এ কি হৈছেগে পঢ়া?
কলেজৰ এইবোৰে প্ৰেক্টিকেল চেক্টিকেল বোৰ আছে নহয়, এইটো বন্ধতে ল'ব পাৰিব কিবা অকে ধেই কিবা কিবি।
মই থাৰ্ড চেমলে পাইছোহে এইবাৰ, একবছৰ ৰখি দিলো যে।
তই ফিফ চেমত হলে গম পাবি আও। ছুটি নাই গৰম বন্ধতো ছুটি নাই।
প্ৰথম চেমনটো ব্ৰেক নালাগিলি। থাৰ্ড চেমত কি হয় বা থাৰ্ড চেমৰ পৰীক্ষাটো ব্ৰেক নালাগিলে ভালেই ব্ৰেক লাগিলেহে অলপ প্ৰব্লেম হ'ব, হা?
পাৰ্চনটো এদিয় আহি যায় নাই ইমান হেৰি নহয়।
আহেও টানেই আহে ইমানো ইজী নাহে।
অহ।
কিন্তু ফাৰ্ষ্ট টাইমত ব্ৰেক লাগিলে নধৰে বাৰু ইমান।
অহ। তই এই থাৰ্ড চেমত এ এ থাৰ্ড চেম পৰা হে অলপ প্ৰব্লেম হয় না, তোৰ হেৰিও টো বাঢ়ি গুচি যায় দুখন দুখন হৈ যায় ন। হেল্ল।
অহ।
মই বোলো ফিল্ডৰ ফালে গৈছ নেকি বোলো দৌৰিবলে মেলিবলে? উম। মোৰ তাকে যাম ময় যাম বুলি ভাবোহে। মৰ্ণিং হেৰিয়া হয় বৰষুণে দিয়ে।
উম মই মৰ্ণিং নাযাওঁ বাৰু মই এনেই সন্ধিয়া যাম বুলি ভাবো এনেই অলপ ওলাই।
উম এনেই গৈ তাত লেকচাৰ মৰাহে হয়গে সেইকাৰনে নাযাওঁ।
পঢ়িব লাগিব, এছ এছ চি একজাম এইবাৰ এনেকুৱা হল, অহা বছৰলে ভাল আহিব।
উম, তাকে অহা বছৰলে পষ্টটো বাঢ়িব না।
উম পঢ়িবও হ'ল আৰু পুলিচৰ ইণ্টাৰভিউ দিয়াৰ পিছত। তাত কৰিব লাগিব।
পুলিচৰ ইণ্টাৰভিউ দিয়ে, পাব বহুতে পাব। বহুত চাকৰি দিছো বহুত চাকৰি দিছো।
উম, পোৱা খিনি পোৱা খিনি পাই গৈছে, যোনে কষ্ট কৰিছে সেইখিনিয়ে পাই গৈছে আৰু। উম।
অকল আছে, চিভিলিয় নহয় বেলেগতো ইউ পি পি এ চি।
আহ।
ভালকে দিলে ভালকে পঢ়িলে।
সেইটো এইবাৰ এইবাৰ পুৰা লাগিব লাগিব নহলে এই মানে এই হেৰি এনে গুচি গৈছে মানে টাইমটো।
উম উম।
মোবাইলো বাদ দিব লাগিব। ফেচবুক, ইনষ্টা চলাবলে।
অ' তেতিয়া এই চচিয়েল নেটৱৰ্ক আঁতৰিলে পঢ়াত মন মনোযোগটো অলপ বাঢ়িব।
নহ'লে মানে ব ধপাত হৈ গৈছে জীৱনটো মানে।
উম।
মোবাইল চাই চাই।
উম।
কাইলে আহিবি চানটা ফালে। মই যাম ৰ! অকমান অকমান দহ মিনট পিছত ওলাই আছো।
উম। মাহঁতৰ ভাল নে?
উম, ভালেই।
উম,
কাইলে আহিবি বুলো চানডাৰফালে।
যাব লাগিব।
কাইলে ইহঁতৰ দোকানৰ পানে হব না?
অহ, কালি দোকানৰ কথা কৈছো।
উম,
পোষ্টাৰ বনাবলে কৈছিলে বোলো আজি।
অ গৈছিলো প্ৰস্তা বনাবলৈ।
কিমান ল'ম বুলি ক'লে প্ৰস্তাব তেনে।
দুশ চল্লিছ টকা মানে হেৰি আকৌ তাহ হ'ব যোনটো ডিজাইনৰ মতে মানে বনালে সেইটো দুশ চল্লিছ এনে - ইনে-ইনে যদি নৰ্মেল কে বনায় অ, মানে তোৰ ডেৰশ টকাতে হৈ যায় এতিয়া মানে তাৰ অলপ ষ্টাইলটো ধেৰ ন?
উম,
সেইকাৰণে দামটো মানে বেছিকে লাগৈছে দুশ চল্লিশ ক আৰু মানে পহলকে বনাইছে।
অ', অ',
সেইকাৰণে-সেইকাৰণে দুশ চল্লিছ টকা লৈছে।
উম।
লগে লগে বনাব প মানুহকেইটা মানে অকমান বিজি আছে। সেইকাৰে কলে যে কাইলৈ আহিবা কাইলৈ সন্ধিয়া আহিবা কাইলৈ। লৈ যা বুলি ক'লে।
ভাওনা মন নাযায় চাবলৈ ভাওনা
কালি বওনা এখন চাইছিলকে ভাল আছিলে ভাগৱত দৰ্শন আহ দক্ষ যজ্ঞ পাতিছিলে
আহ
বহুত ধুনীয়া মহ কৰিছিলো
ক'ত আছিলে?
উম, পথালি পাহাৰৰত আছিল এ বহুত ধুনীয়া ভাওনা কৰিছিল বহুত ধুনীয়া কৈছে নয়
উম, মানে গা মানে গাঁৱৰ গাঁৱে লোৰা নে- নে বেলেগৰ? উম।
দুইখন গাঁওৰ মিলি পেলাই এনেকে মানে এখন দুখ মানে আছে আৰু মানে যিখিনি শিকা আহে কিনিয়ে মানে ভাওল হৈছে ন?
অ',
ভাওনাৰ সংস্কৃতিৰ লগত জড়িত মানুহ বিলাকে ভাওচাও ললে আৰু ভাও এইবিলাক জড়িত ক থাকে সিহঁতে ভাও লৈলে ভালে কৰিব ন কাৰণ সিহঁতে শিকাই থকা নলেজটো আছে সিহঁতে কেনেকে দিব লাগে কেনেকে কৰিব লাগে কেনেকে এক্টিং শিকিব লাগে এনেকক এক্টিং কৰিব লাগে কোনটো জোগাত কি, কি কৰিব লাগে সেইটো জানে এই ভাওনা ভালেই হ'ব আৰু নাৰ ল'ৰাটোৱে ইমান ধুনীয়াকে গাই আছে নহয়
অ', মই চাইছিলো তো আপ চেটাচ্
উম।
বেছি ডাঙৰ নাগিল এইটো সৰু ৰলগত
এ সৰু ল'ৰা সৰু - সৰু বহুত সৰু সঞ্জীৱ সঞ্জীৱৰ বয়সৰ।
অ', অ',
তাৰ বয়সৰ লৰাটো কি ধুনীয়াকে গাইছে অঔ
তেনেকুৱা ভাল হলে চাবলে মন যায়
উম, আৰু আৰু এটা ভিডিঅ' আছিলে হেৰি ৰাধাৰ ৰুক্মিণী ৰুক্মিণী আৰু এই কৃষ্ণ
আহ
অ', লক্ষী নাৰায়ণৰ প্ৰৱেশ আছিলে
আহ।
সতি লোৱাজনে কি ধুনীয়া কৰিছে এই মানে এক্টিং কৰি থকাবোৰ সিহঁতৰ নিজৰ প্ৰতিভা আছে যে মানে ভাওনাও ভাল গৈছে মানে। তাৰ পাছত আমি চাবলৈ আহিছিলো শান্তিপথ, শান্তিপথ এই দুদিনত শিকি ভাওনা কৰিছে
দুই ন থ কি
দুদিনত আমি দছটা বজাত ত পৰা আছোগে ভাওনাই আৰম্ভহোৱা নাই ভাওনা মানে, মানুহেই অহা নাই নামঘৰত। অকল খেলৰ মানুহকেইটা আছে আৰু গায়ন বাইনকেইটা গৈছে গায়ন বাইন কি আছিলে এই দ দুহাৰ চলাব সিহঁতে গৈছে
অ', মানুহখনৰ ভাত পানী খাই মেলি ওলাই যায় আৰু
উম, ভাত-পানী মানে, হ'লেও সময় হয় আৰু মানে, মানুহ নটা মান বজাত আহিবই লাগে ন'।
উম, এ অলপ মানেটো আজিকালি তোৰ এনে তো নটা বাজালে নহয় ভাতোক খাই মেলি তোৰ দহটা বাজগে আৰু
উম,
আৰু গম পাই যে মানুহোকে কিনে ভাওনা দেৰিকে বিগিন হব বুলি
উম, সেইটোতো চবে দেৰিকে হ'ব বুলি ভাবোতো দে কে আহোঁতে - নাহোঁতে মান দেৰিয়ে হৈ- হৈ গৈ আছে।
উম,
চাৰে বাৰটাত ভাওনা আৰম্ভ হৈছে।
অ',
হ, এনেকে আউ চলিলে।
উম- উম।
ভাল হলেতো ভালেই বেয়া হলে বেয়া গ'ল।
অ',
উম,
ক'ৰবাত আছে নেকি আজি ভাওনা?
আজি ভাওনা জানো ক'ৰবাত আছে নেকি তাকেহে।